অ' খুুৰী কি কৰি আছে?
আছো আছো, তুমি কি কৰিছা?
এই ঠাইখন ইমান লেতেৰা হৈ আছিলে, এইবোৰ গছপাত চছপাত বা ৰাতিপুৱা মাটিৰুবলৈ গ'লো, তাপা সেই- সেয়া শাৰি পেলাই অতাইছুহে।
হে অ ম ভাত তাত খালা?
খালো খালো, পত- গৈছিলো হেৰি আজি ওচৰৰ মানুহ এজনী ঘৰৰ পথাৰলে গৈছিলো। আহিহে ভাত পানী বনাই খাই বৈ আজৰি হৈছো আও।
অ' বতৰ কেনেকু, খালো খালো। অঁ অঁ' কিমান আছে আৰু মাটি?
আও এজনী তিনি বিঘা আছে, এজনী- দুবিঘা আছে।
অ' অ অ অহ'।
পা আজ ই হম আউ
অঁ
খালে?
ভাত পানী খালোঁ। খাই বৈ আজৰি এতিয়া, খালো মানে এতিয়া আকৌ বনাবলে হ'বই এতিয়া চাহ অকন বনাওগৈ তাপ পা আকৌ হ'ব, পকা কঁঠাল খাবা?
নেখাওঁ অ মই কঁঠাল খাবলৈ মন নাযায় আজিকালি।
অ অ মই নতুনকে খাবলে মন কৰা হৈছো অ আকৌ তোমাকো মন নোযোৱা হৈছে।
হু হু মই কেঞ্চেলহে কৈছোঁ এই প্ৰথমে এদিন খায়েই মোৰ যি অৱস্থা হ'ল। মই সেইদিনাখন পা বকে নাখাৱে। আমাৰ ঘৰত আছে এ অকমান হে এফাল মান পকা কঠাল হেহেটে খাই থোৱা, মই নাই খোৱা। সেইদিনা, প্ৰথম দিনাই যি খালো আও
অ মই এইবাৰ খাইছো দেখোন। প্ৰথম দিনা হে খাইছিলো কিবা এটা অসুবিধা হৈছিলে চবেই কঠাল প পা হোৱা বুলি কৈছে মই কৈছো কঠালৰ পৰা নহয়। তাপা এতিয়াতো খাইছো এতিয়া একো নাই নহয়।
জানো মোৰ ভয়ে লগা হ'ল দেখোন এই চাৰিদিনমান মোৰ পেটডাল কিবা এটা কৰি থাকিলে আৰু
এই কঠালৰ পৰা নহয় অ সেইকেইদিনা এতিয়া ইমান ৰ'দ সেইদিনা ইহঁত, তে ইমান ইহেঁতে এজনীয়ে খাইছে চাৰি ফুটা এজনীয়ে খাইছে চফুতা আৰু নেখায় মই কিজানি বিশ ফুটা মান খালো নেকি ঠিক নাই তথাপিও মোৰ দেখোন নাই অ মই আগতে নখাওঁ মই এইবছৰহে পকা কঁঠাল লৈছো যোৱা বছৰ খাইছিলো অকমান এইবছৰ আকৌ ভালে পাইছো। এনে মই ফল মূল বোৰ ভালেই পাও নহয় জানো খাই
মইও ভাল পাওঁ কিন্তু কঁঠালটো মই বহুত ভাল পাওঁ কিন্তু মই ভয় লগা লগা হৈ গ'লগে সেদিনা
এদিন খাই চাবা আকৌ খাই চাই পেলাই এনেকৈ ভাল বতৰ এটাত অকণমান খাই চাবা খাই চাই পেলাই তাৰ পাছত আকৌ ভয়তো ভাগিলে খাব পাৰিবা ন কিনো এ নাই ইমান গছত পকিছে এনেকুৱা ঘৰৰ ফ্ৰেচ বস্তু এটা খাবলৈ পাবা নেকি আজিকালি ক'ত পাবা বাৰু
নাপাও সেইটো বাৰু ক'ত পাম আৰু হেটো ফালৰ পৰা কিবা ভয়
লাগে আকৌ মই সেইটো ভাবিয়ে প্ৰথমে খাইছিলো এতিয়া কিন্তু ভালেই পাবলৈ লৈছো।
মো অ মোৰ ভয়হে লাগে
ভয়তো ভাঙিলেই হ'ল।
পেটডাল মানে একদম কেনেকুৱা হৈছিলে নহয় মস্ত এই গেছেই হৈছিলে হবলা সেইকেইদিন বাৰু দেই সেইকাৰণে কৈছো উম আৰু মানে কি ওপৰা পৰিকে খাই দিলোঁ আম খালোঁ আম খাই কঁঠাল খালোঁ তেনেকে চব একবোৰ একে, উপৰা উপৰিকে খোৱাৰ কাৰণেই হ'ল নেকি
অ অ আমাৰ সৰু লৰা ক উ ডিব্ৰুগড় ইউনিভাৰ্চিটিতে ছিট পাইছে।
অ তাকে শুনিছো।
অহ
ভালেই হ'ল পায় এতিয়া তাতে থাকিয়ে ল'ব লাগিব আৰু হোস্ট
থাকে লব তাকে হোষ্টেলত, নাথাকে ৰুম লৈ থাকিব মই এতিয়া কৈছোঁ! হোষ্টেলত থকা কথা কৈছোঁ এইবোৰ হোষ্টেলত, থাকিলে ভাল অকলে অকলে ৰুমটোত থাকিলে তুমি একো নিশিকিব নহয় হোষ্টেলত অকণমান কষ্ট হ'ব কিন্তু জীৱনটোলৈ কিবা এটা শিক
অ শিকিব অ আৰু সেই নহয় ভাত, পানী বনাই কৰি এইবোৰ-
অ নিজে বনাই বাৰু কেনেকে বাৰু এটা ৰুমত অকলে বাৰু খাব আৰু সদায়- সদায় আৰু সেইবোৰ নেখাব যে তেতিয়া নেখায় নেখায় হেৰি হ'ব। এই বাহিৰত খাই খাই পেলাই সব গাটো বেয়া হ'ব।
সেইটোৱে সেইটোৱে অকলে অকলে হুচ হেৰিয়ত থকাতকে
অকমান বুজাবাচোন মনতটো অকমান ডাইভাৰ্ট, কৰিবা হোষ্টেলত থাকিবলে। মোৰ মানে বহুত হোষ্টেলত থকা বোলে মন মানে জীৱনটো কিবা এটা। শিকিব সহনশীল হ'বলে শিকিব দেহাও বেলেগ। কোনোবাই কিবা এটা ক'লে উত্তৰ দিয়াটো সহ্য কৰিবলৈ শিক থাকিব হয় নহয় বাৰু খংৰাগ বুক খং ৰাগবোৰ কমিব পতককেটো উত্তৰ পোতৰ দিব নোৱাৰিব। ময়ো সেইটো কথা খুব ভাবিছো।
হোষ্টেলতে থাকিব লাগিছিলে এ মেছত আৰু কছ মেছত সি কষ্ট বুলি ভাব
মেচো নহয় ৰুম ৰুম ৰুম ৰুম বুলি কৈছে। ৰুম এটা এটা চাই থৈ আহিছে।
সেই ৰুম লৈ ললে মানে হেৰি হ'ব ৰুমত ললে মানে নিজ নিজৰ মতে থাকিবলৈ হ'ব নহয় বৰ বেছি হেৰি নহ'বগে।
ভাল নহ'ব বুলিহে কৈছো মই সেইটো কথা।
অ মইও সেইটো মই ভাল নহব বুলিহে কৈছো।
উ তে একো শিকিব নাপাব যেনেকে আছে তেনেকেই থাকিব।
অঁ সেইটোকে কৈছোঁ।
সামাজিক বস্তুবোৰ শিকিবলৈ হোষ্টেলতহে পাৰিব।
উম সেইটোৱে।
তাকে কিনো কৰিব জানো কিবাছ চিটটো বৰ ভালকে পাইছে দেই হেৰি নহয় এতিয়া এপ থমে থকা কিমানখিনি ল'ৰা ছোৱালীৰ ভিতৰত এই ৰিতুনটো, সেয়া ভালেই হৈছে। তাৰপাছত আকৌ এতিয়া এই কালি এ হেৰিলে জোনটোত গৈছে। ছিলে এইটো ইণ্টাৰভিউত ইণ্টাৰভিউটো, ছিক্সটি কিমান আছিলে। এতিয়া আকৌ তাৰে টুৱেণ্টি ফাইভহে ৰাখিছে টুৱেণ্টি ফাইভত আকৌ তাৰ আকৌ পোন্ধৰ নম্বৰত তে আছে ভাল হৈছে ভাল হৈছে।
সি আহি সি বাৰু কৈছে অ দেই পৰীক্ষা ইমান ধুনীয়া হৈছেও এইবাৰ আনকে বুলি নিজে কৈছে। সি
উম ডি এল এডত হে নাপালে বাৰু নহ ন দুটাত কৰিবও নোৱাৰে নহয়।
না সেইটো নাপালে উম নাইয়া আৰু এতিয়া এইফালে যেতিয়া এতিয়া এটাত পাইছে ভালে হৈছে। মানে। টোতে একদম পুৰা মন প্ৰতি লাগিব সি দুইটাতে পঢ়া হ'লে হ এই ইটো পোৱা হ'লে ভাল আছিলে এনেকুৱা।
তাকে প্ৰথমবাৰ ভালকৈ পঢ়া শুনাটো কৰিলেই হয় আৰু ভগৱানে কিবা এটা চাই চেই চাগে। অ।
উম সেইটোৱে ভাল হ'ব ভাল হ'ব।
ভাবিছোঁ।
ই খংটোহে তাৰ অকমানতে উঠে সিনো লোকৰ ভাল চিন্তাই কৰে সেইকাৰণে তাৰ ভালেই হ'ব। চাবচোন।
তাকে অ সেইটোৱে ভাবি থাকো কেলেনো তাৰ লগত এনেক। কোৱো হৈছে বুলি ক'ৰবাত কিবা অকণমান দোখ আছিলে চাগে।
মই খুৰাৰ আগত কৈয়ে থাকো বোলো হেৰি কৰি নাথাকিব তাৰ ভালেই হ'ব সি। সি মানে মানুহটো লোকৰ বেয়া চিন্তা নকৰে সি ভাল চিন্তাই কৰে।
অ।
সি ভালেই হ'ব।
অ এতিয়া আকৌ বনাব মেলিব লাগিব না।
বনাব মেলিব লাগি নালাগে আমাৰ সেই দুইবেলা নাখাওৱে নহয় এজনে নাখায় আমাৰ লৰাই মইহে। কিবা অকণমান খাম। বা সেই নবনাও। তামোল তামোল সৰি আছিলে তামোল বুটলি আছো তিনটা নে চাৰিটা পালো।
অ অ অ অ।
সেৰি হেৰিহ সিহঁত হেৰি দেখা নাই সহঁতকেইটা আপোনালোকৰ সৰুকেইটাক।
আছে আছে গোটেই ঘৰতে আছে। এই মোৰ লগৰ ল'ৰা আহিব ফুৰিবলৈ যাব লাগে ফুৰিবলৈ যাবলৈ নিদিয়ে আকৌ। ককে হুলুষ্ঠল গোটেইখন। ওমহো কালিৰ পৰা লাগি আছে বাপেকে নিদিয়ে যাবলৈ।
প্ৰগ্ৰেম পাতি আছিলে।
প্ৰগ্ৰেম পাতি আছিলে প্ৰগ্ৰেমটো এতিয়া সিহঁতে নিদিয়ে। এতিয়া আহে সিহনকেইটা।
ন ডাঙৰ হৈছে যদিও ইমান তেনেকে ফুৰিবও হোৱা নাই আৰু।
না হোৱা নতুন বাইক খন লৈ মাজুলীলৈ গুচি। গ'লে বাৰু সেইটো বাৰু আমি বাৰু সহ্য কৰিব পাৰিমনে।
হেই সেইটো আৰু সম্ভৱ নহয় পায়।
অঅ।
নিজে ডাঙৰ হৈছোঁ বুলি ভাবিলে নহ'ব নহয়।
কৈছো সেইটো।
কিবা কেইদিন বৈছেহে ওলাই সেতি পঢ়িবলৈ। হয় নে নহয় বাও।
হটো।
এতিয়া আগতে তেজপুৰ সি তাত থকাতো ওলাই গৈছে বুলি ভাবিবই নালাগে।
অ এতিয়া হে।
অ এইবাৰহে ওলাই গৈছে।
উম। আকৌ এ তথাপি ইমান নিজক চম্ভালিবলৈ পোৱা হোৱাই নাই।
নাই হোৱা প্ৰায় বাইক চাইক লৈ সিহঁত তালৈ যাব মো আ উঠনি। মই শুনিছিলো এনেই ধেমালিকে গাই আছে বুলিহে ভাবিছিলো।
উম লজটো লাগি আছে।
সিহতৰ যাব নাই হোৱা পায় সিহতক কোনো যাবলি দিব নালাগে।
তাকে কিনো কয় জানো। এতিয়া হল কাইলৈ অথনিৰ পৰা ৰাতিপুৱাৰ পৰা বুজাই আছিলো বুজাই। থাকি পেলাই এতিয়া যেনিবা কৈছে এই ওচৰত। টে এইবোৰ মাধৱদেৱ সাধৱদেৱ এইবিলাক কলাক্ষেত্ৰ এনেকে ইয়াত চাই মেলি পেলাই। হাবুঙলে এপাত লৈ যাম বুলি কৈছে।
অ সেইবোৰ কলে নিয়াই ভাল।
মাজুলীলে ইমান দৰণিলে সেইটো যাবলৈ দিব। গ'লে এৰি দিব নোৱাৰি নহয়।
পানীৰ দিন যতে ত'তে যেনি তেনি পানী উম।
এতিয়া চোৱাচোন ৰাতিপুৱা ৰাতি। কালিতো একো পানী নাই ৰা ৰাতিপুৱা উঠিছো। আগফাল গোটেই বগা পানী কু।
পানী দিম আমাৰ ইয়াতে ইমান পানীহেঁতে মাৰ সেই মাজুলীত কিহৰ জহত যাব লাগে।
সেইটোৱেই সেইটোকে কৈছে।
নহোৱা অ', ইমান ডেকা হোৱাগে নাই সিহতি একেবাৰে নিজে নিজে ঘূৰি ফুৰিবলৈ।
উম,। থাকিব থাকিব।
অ'।
সিহঁতে থাকিবই এটো মাহ। ইহঁতহে যাবগে ই যামগে বুলি কৈছে ডাঙৰ লোৱা। কাইলে যাম। গে বুলি কৈছে কাইলে নিদিম চাগৈ যাবলে পৰহিলে যাবগে আও।
অ 'অ তাৰ মানে বন্ধ নাই।
তাৰ বন্ধ বুলি নাই নহয় এতিয়া তাত এতিয়া একো নাই নহ।
অঁ'।
হে এই একজাম বিলাক হ'ব যে আগষ্টৰ পৰা একজাম আৰম্ভ হৈ যাব নহয়।
উম উম সি এতিয়া পঢ়িহে আছে।
সি অকল পঢ়িহে আছে।
সেইটোয়ে ইয়াত মানে পঢ়া নহয় তাক পঠিয়াই দিয়াই।
উম, যাব যাবগে যাব।
ইয়াত ইয়াত থাকিলে মানে সেই এনেই ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে আৰু । থাকিলেও পঢ়িবলৈ মন নাযায় নহয়।
নাযায়তো পঢ়িবলৈ।
সেইকাৰণে হেৰি পঠিয়াই দিয়াই ভাল। অ', ঠিক আছে তেতিয়া খুহ অ', মই সে। এইজন কবালে যায় হ'ব দিয়ক উম, হম।